হেল্ল'। অ', কি কৰি, ভালে আছানে?
হয় মই ভালে, তুমি ভালে আছা?
আছো, আছো দিয়া এই তোমাক এটা কথা সুধিবৰ কাৰণেহে ফোন কৰিছিলো।
অ', খুধাচোন।
মানে তোমালোকে যে কে কেইমাহ মান হ'ল চাগে তোমালোকৰ নে যোৱা বছৰে গৈছিলা তোমালোক যে চেন্নাই গৈছিলা যে।
অ'।
চেন্নাই মানে আমাৰ আচলতে কি হ'ল আমাৰ ঘৰতো মানে অলপ এটা প্লেনিং চলি আছে যে আমাৰো মানে গোটেই ফেমিলি ট্ৰিপ এটাৰ কাৰণে যাব ত' মানে মোক ক'লে আৰু ঘৰৰ মানুহখিনিয়ে মই এতিয়া ভাবিছো ক'ত যোৱা হয় বা আৰু তেনেকে আমি মানে আমি অসমৰ বাহিৰত আজিলৈকে তেনেকে ওলাই যোৱা নাই আমি ফেমিলি ট্ৰিপ হিচাপ ত' ভাবিলো মই এতিয়া কত বা যোৱাটো ভাল হ'ব এতিয়া মনত পৰিল তুমি গৈছিলা ন কেইদিনমান আগত এনেই জনোৱাচোন কেনেকুৱা কি আহ তাত থকা খোৱা ব্যৱস্থা বোৰ আৰু যোৱা কেনেকে গলা তোমালোক কৰা অ তেনেকুৱা অকমান আইডিয়াটো পালে ভাল হয়
ঠিক আছে আমি বৰ্তমান চেন্নাইত যেতিয়া গৈছিলো সেইটো দহ দিনৰ প্লেন আছিল কিন্তু আমি টিকেট পলম হোৱাৰ কাৰণে পোন্ধৰ দিন থাকিব লগা হ'ল তাত
আচ্ছা অকে
আমি প্ৰথমতে গুৱাহাটী ষ্টেচনৰ পৰা টিকেট কাটিলো
উম উম
তাত টিকেটটো কনফাৰ্ম নহ'ল সেইবাবে আমি কামাখ্যা জংচনৰ পৰা টিকেটটো কাটিলো
অ তাৰপাছত
কাৰণ গুৱাহাটীৰ যিখন ট্ৰেইনত গৈছে সেইখন ট্ৰেইন গুৱাহাটী ষ্টেচনৰ পৰা নাযায়
অ
সেইবাবে কামাখ্যা গেটৰ পৰা যাব লগা
হু হু আৰু তোমালোকে এনে তাত আহ কামাখ্যা পৰা বাৰু গ'লা তেনেকে তাতে অ কেইদিন লাগিলে মানে তালৈকে যোৱাত আৰু তোমালোকে একজেক্ কোনটো মানে চেন্নাইৰ মানে কিবা চাব গৈছিলা নে কি এনে কেনেকুৱা কি আৰু থকা খোৱা ব্যৱস্থাটো কোৱাচোন তেনে ক'ত থাকিব পাৰি বা কম খৰচতে কিবা তেনেকুৱা নে হোটেলতে আছিলা নে নে অ কৰ'বাত তেনেকুৱা ভাল হেৰিত আছিলা মানে কিছুমান হোম ষ্টেও থাকে নহয় তেনেকুৱা সেইবোৰ কোৱাচোন এনেই জনোৱা হেল্ল'
ৰবা নেটৱৰ্কৰ কাৰণেও